অ' কি কৰিছ
এইয়া আৰু ঘৰতে আছো বহুত গৰম আজি অ
অ অ কাইলে কলেজ যাবি নাই বৰষুণত সহযোগ কৰি দিও অ' যাম যাম।
এই আজি একো বনোৱা নাই ঘৰত বেয়া ভোক লাগিছে ৰাতিপুৱাৰ পৰা বে
অ উম তিনটা উম উম মোৰ দুটা
তুমি যোৱাআজি সাতৰ তোনো ঘৰত কিবা খালি নে নাই।
নাই নাই আমাৰও সেই পলোৱাই নাই এফালে।
উম তাকে ভাবিছো কি খাওঁ কি নাখাওঁ এনেকুৱা লাগিছে। একোতো ঘৰত বনোৱাই নাই উম
তই এতিয়া কি মানে কি সন্ধিয়ালেটো কিবা খাব পাৰিবি চাগৈ ন
সন্ধিয়ালে ক'বালে তিনিআলিফালে ওলাই যাম দে কিবা এটা খাই আহিমগৈ ন।
অ অ যাম দে।
অ
ওলাই যাম দে তিনিআলি ফালে।
অ' এনেই কিবা এটা খাই আহিম গৈ।
উম উম
উম
সেয়া পিছে হেৰি কি হ'ল তোৰ হেৰি পইচা দিলি কলেজৰ পইচা দিলি চেমিষ্টাৰৰ।
নাই দিয়া কিমান দিব লাগিব
হে এইটো সাত হাজাৰ পাঁচশ নেকি এইবাৰ।
অ' মোৰ ৰ আমাৰ দেউতাৰ দৰমহাৰ হোৱা নাই হ'লে দি দিব লাগিব।
আামাৰ মই কালি দি দি থৈ আহিছো বাৰু।
মই কালি নগলো কলেজ।
নাই যোৱা নেকি উম কলেজত কিয় তহতৰ ক্লাছ ক্লাছ ইমান হৈ থকা নাই নেকি
হৈ আছে
উম
এই মানে কলেজডাল এনেই কলেজডাল এনেই ললো অ বহুত পইচা খিনি খৰচ হয় বে
হে
বহুত পইচা খন খৰচ হয় ব্ৰেক লাগিলে পইচা দিব লাগে কলেজৰ নামত সদায় নাই বুলি ক'লেও দুশ টকা খৰচ হয়েই
সেইটো হয় বাৰু
কিয় যে ললো কলেজটো কিয় যে কলেজটো ললো তাকেই বুলি
উম উম কিনো কৰিবি পঢ়িবতো লাগিবই
তই পিছে এতিয়া কত ঘৰতে নে
এই মই তোৰ ৰাস্তাৰ ফালে একপাক ওলাই আছিলোঁ।
উম।
অ' ৰাস্তাৰ ফালে আছ ন'?
মই এই ৰাস্তাৰ ফালে লগৰ কেইটাৰ লগত ৰখি আছোঁ। যি কি কৰোঁ, কি নকৰোঁ লাগি আছে বে, একে পুৰা গৰমো দিছে একো খাবও পোৱা নাই।
উম। কেনেকুৱা এতিয়া ক'বৰ এতিয়া সন্ধিয়ালৈ ৰুটি চুটি বনাই খাব পাৰিম চাগৈ ন'?
উম, সন্ধিয়ালৈ কিবা এটা খাব লাগিব, তিনিআলি ফালে ওলাই যাব লাগিব।
উম, উম। সেইটো হয় বাৰু। এতিয়া মানে সেই ক কথা বতৰা সেনেকাই আৰু মানে। কলেজ কলেজ যাবলৈ মন নাযায়, গ'লেও নহয় আকৌ তোৰ ছেভেণ্টি ফাইভ পাৰ্চেণ্ট এটেণ্ডেঞ্চ লাগিয়ে যে কলেজত। উম, নহ'লে নহবয়ে, উম। উম।
কলেজৰ নামত কি কৰিব লাগিব কি মানে কিয় পঢ়িলো কিয় নকিলো, এনেই এডমিশন ডাল ল'লোঁ কিবা এটা কৰি কৰোঁ আৰু ক'ৰবাত কিবা এটা। কিবা কাম চাম এটাতে সোমোৱা নহ'লে ঘৰতে কিবা কি কৰোঁ নি।
উম, এই কামত খমাব নোৱাৰিবি, এটেণ্ডেঞ্চ যিমান লাগে। ছেভেন্টি ফাইভ পাৰ্চেণ্ট লাগে, ক'ত কাম কৰিব পাৰিব। অপেনত লোৱা মতে আমি ভাল হ'লহেঁতেন বুজিছ।
উম।
এই কলেজে মোক খাই দিছে পুৰা, ঘৰৰ কাম কৰিব নোৱাৰি, কিবা এটা কাম আ বাই বোলো কলেজত থাকে যে।
মই এইবছৰটো পঢ়ি নপঢ়ো নেকি
এই পঢ় পঢ়িবি ধেত তেনেকে ক। মোক লগে নোহোৱা হৈ যাব নপঢ়িলে।
উম, উ, পঢ়িবি পঢ়িবি। হে?
এই পইচাখিন বহুত যায়।
উম।
ঘৰৰ পৰা কিমান খুজিবি কচোন, এতিয়া টাউনটো বুঢ়া, বয়সীয়াল হৈ আহিছে।
অ', অ' সেইটো হয় বাৰু।
নিজে যদি ঘৰত কিবা এটা আনি দিব পাৰিলে নিজৰ মনটোও ভাল লাগে তেওঁ মনটো ভাল লাগে, দেউতাহঁতৰ, মাহঁতৰ। এতিয়া আকৌ আমি দেউতাহঁতৰ পৰা খুজোহে আকৌ। দেইলি দুশটাকো লাগে আকৌ আবেলি ক'ৰবাত গ'লে, এতিয়া আমাৰ এক টকা ইনকামো নাই।
অ', অ' সেইটো হয় বাৰু।
কিবা এটা মানে সৰু সুৰাকৈ পইচা এটা আহি থকাকৈ ইনকাম এটা কৰি থাকিব পোৱা হ'লে।
ভাল হ'ল ভালহেঁতেন, উম।
বেছি নাই কিয় যাতে দেউতা, মাহঁতৰ পৰা পইচাকেইটা টকা নোখোজাকৈ নিজেই কলেজটো পঢ়ি থাকিলোঁহেঁতেন। ঘৰত এটা দুটা বস্তু কমিলে আনি দিব পৰা হ'লে নিজকে ভাল লাগিলেতেন-
অঁ অঁ অঁ সেইটো হয় বাৰু কেটাৰিং চেটিং কৰা নাই আজিকালি নকৰ-
চেটেং চেটেং কৰা নাই বাৰু তে মাজতে কৰিছিলোঁ-
উম উম- সটো নক কয় সময় নাপায়- প'লকো কেনেকুৱা কেটেং কৰিব হয় নাই উম উম - ং আজিকালি আজাকালি কেতেং নোপোৱা হ'ল এইবোৰ- পোৱালিবিলাক বেছি হৈ গ'ল ন মেলি যাবিলাক কেটেংৰ নাপাওঁ আজিকালি একো নাপাওঁ
উ
উম উম পিছে তই এতিয়া ভাতাচাত খালিনে নাই
ভাততো নাই বনোৱাই নাই একো বনোৱা নাই আজি কিবা হেৰি নহয় জানো ভাতৰ কিবা
অঁ অ অ পাহৰিছিল পাহৰিছিলো দেই চৰি
খোৱাই নাই একোকেই খাবলৈও- একো বনোৱাই নাই খাবি ন কো নিয়ে আকৌ নিজে বনাই খাবও নিদিয়ে-
উম উম-
কৈছে কৈছে একেবাৰে ৰাতি বনাম আৰু ৰাতিলে খাবি আৰু-
অ অ সেইটো মোকো কৈছে বাৰু এই ঘৰৰ পৰা সেইকাৰেকণ ওলাই আছো বোলো- ঠাণ্া চাণ্া খালো বোলো আৰু দোকানত আহি আমাৰ গাঁৱ তিনিআলি-
অঁ-
দোকানত ঠাণ্ডা চানাা খালোহি-
পিছে এতিয়াা তোৰ নে ব্যৱসায় চিৱসায় আৰম্ভ কৰিবি নেকি বাত-
তাকে ভাবি আছোঁ কিবা এটা কৰোঁ নেকি ন পইচা এটা আহি-
উম উম উম- আ তা কি হ'ব এতয়া-
অ এনেকুৱা কিবা ব্যৱসায় এটা কৰি থাকিব পৰা হলেও নিজকে ভাল লাগিলে-
এয়াও ভাল আছিলে বাৰু এই এইবোৰ কৰিব নোৱাৰোঁ আজিকালি- এইবিলাক চব মানে বেয়া হৈ গ'ল অনুচন-
উম-
মানে- উম-
অকমান কিবা এটা পইচা আহি থকা ব্যয়ৱসায় এটা কৰিব পৰা হলেওঁ
অ অ- নোৱাৰা নহয় এনেকে কৰিবলৈ এতিয়া পাৰা হলে কৰিলোঁ হেতেন ন
উম- এই ব্যৱসায়টো কৰিব লাগিলে পইচা লাগিব এতিয়া-
ভানোচোন কৰো মই এনে আৰম্ভণি কৰিম বুলি আহিছিলো কিন্তু কলেজডালৰ পৰাই নোৱাৰে নহয়-
কলেজৰ পৰা নোৱাৰোঁ সেইৰি জলৰ পৰা নোৱাৰোঁ সেইটোৱেত হে-
তই থাৰ্ড ছেমত নে ফৰ্থ চেমত
মই এইবাৰ থাৰ্ড চেমত
থাৰ্ড থ্ড থাৰ্ড ছেমিষ্টাৰ ফাইনেল দিল্লীটো ন-
অঁ দিলোঁ দিলোঁ-
অ সেই তাৰঠ আক এতিয়া সেই হব নহয় ফর্থ চেমৰ এডমিশ্যন হব নহয় তেতিয়া তই পইচা দিব লাগিব ত তই প্ৰাইভেট নহয় জানো- পইচা দিব লাগিব তই এইটো আমাৰ ৰেচন কাৰ্ডো নাই- পইচাই দিব লাগিবই, উম
ভাল মানুহে পইচা কেইটামান যাব মানে
যাব, যাব।
উম
উম উ
কি কৰিব আৰু দিবই লাগ, তই ফৰ্থ চেমিষ্টাৰ নহয় জানো?
মই ফি, ফিফথ ছেমিষ্টাৰ পাম এতিয়া, ফাইনেল দিছোঁ। উম, উম
তোৰ আৰু কেই বছৰ আছে ক'চ?
মোৰ আৰু এবছৰ আছে আৰু মই তোৰ এনেকা দিনতে সাতাইশত ওলাম আৰু।
উম, তাৰ পিছত চিন্তা নাই আৰু।
চিন্তা নাই আও, তাছতে কিবা এটা আৰম্ভণি কৰিব পাৰিম আৰু, উম, উম।
যিহেতু আজিকালি তোৰ বা বুঢ়া হোৱালৈকে পঢ়িব পাৰিবি।
অ', সেইটো হয়।
তাকে তই টিউশ্বন চিউচন এটা কৰি থাকিব পাৰ কিন্তু সৰু সুৰাকৈ
টিউশ্বন কৰিবলৈ আকৌ পঢ়াতো ইমান ঠিক নহয় নহয় আকৌ, আকৌ ভুল হৈ যায়। কেচ চেচ হৈ যাব ন? অ' সেনেকুৱাত তেনেকুৱা কৰিব পাৰি, কিন্তু এইফালে আমাৰ পোৱালি নাই যে ইমান সৰু সৰু পোৱালি, চব ডাঙৰ ডাঙৰ ‌ পোৱালি, চবতো ইলেভেন টুৱেলভত পঢ়া পোৱালীয়ে আছে।
উম, ইলেভেন টুৱেল্ভৰ পোৱালি পঢ়াবলৈ অলপ টান হয় চাগৈ!
অ, টান হয়, টান হয়।
উম এতিয়া কি কৰিবা আও, সেইফালে যাবলৈও বাইক চাইক এখন লাগে। এতিয়া ল'বও পৰা নাই।
উম, উম। বাইক ল'বলৈ সেয়া বাইকৰ যি ডাল দাম হে যি দিলাৰৰ, সুধিলে সিনাখন ৰেত ডিলাৰলৈ গৈছিল আমাৰ ঘৰৰ ওচৰৰ ল'ৰা, টাউনৰফালে, এই যি দাম লাখ লাখৰ তলত তোৰ স্কুটি ভাল স্কুটি এখনো নাহে হেই, বাইক কি আহিব?
একেবাৰে নামানে এতিয়া কি জান, টেম্পুলৈ কিমান টাইম ৰখি থাকিবি ৰ খি থাকিবি, টেম্পু নাহে, নাহে, অ। তোৰ আহিবৰ সময়ত টেম্পুত বহি থাক, মানুহতো ফুল হ'লেহে আহিব। সেই সিদিনাখন তোক যে লগ পাইছিলো দেখা নাছিলি, কিমান টাইম ৰখিছো আমি দুট
উম, উম
পিছে তোৰ এতিয়া হেৰি কেনেকুৱা, মানে ঘৰৰ অৱস্থা পাতি কেনেকুৱা?
এয়া আও, কি আও, চলি আছো আ, যেনে তেনে খাই বৈ।
উম, উম, হয় নেকি?
ইমানো ভালো নহয়, ইমানো বেয়া নহয়, যেনে তেনে আৰু।
অ' সেইকাৰণে বোলো, চাওঁ ৰহ, উম, উম।
তাকে মই মানে ভাবি ছো, এই আমাৰ এইফালে যে তিনিআলিৰ যে ফ্লাই অভাৰখন হৈছে এইফালে মই, আমাৰ এইফালে দিতো এতিয়া বহুত গাড়ী আপ ডাউন হ'ব
উম
তাতেই কিবা দোকান এখন খুলিম বুলি ভাবিছো মানে।
অ' ভাবিছা নেকি? দোকানটো কি ফাষ্টফুডৰ দোকান এ খুলিব পাৰিবি তাত?
উ মানে মোৰ তই তই যদি অকণ যদি মোৰ লগত লাগিব পাৰ দুইটাই মই অকলশৰীয়া আৰু নোৱাৰিম নহয় বহুত পইচা পাতি লাগিব? তইও কিবা এটা দিব পাৰিলে মোৰো কিবা এটা দিব পাৰিলে এই হি হেৰিহ'তৰ হেৰিহ'তৰ এইকণতে ভাল হোৱা জেগাকণ মানে? এই যে তোৰ এই দোকানখনৰ ওচৰত যে? আমি যে এই যে ৰখিও যে সেই টেম্পুৰ পৰা নামো যে এইকনটে চেণ্টাৰৰ নিচিনা অলপ
অঁ, অঁ, অঁ।
সেইকণটে চব দোকান চোকানো আছে মানে সেইকণতে ভাল যদি তই হোটেল এখন যদি খোল
অ' অ'।
মানে ইমান সেইখন হেভি হোটেল নহয়, মানে অলপ ঘুমটি টাইপৰ হোটেল এটা যদি
ফাুষ্ট ফুড চাষ্ট ফুড হোৱা।
অ' মানে তোৰ এনেকুৱাকে খুলিব লাগিব যাতে তোৰ দিনে ৰাতি তিয়েটো গৰা়ই চলিব ৰাতি ৰাতি যদি যদি আমি যদি গোটেই ৰাত তিয়ে দিনে যদি দোকানখন খোলো। আমা কিন্তু লাভ এটা হ'ব, যদি বেছি নহলেও চাহ যদি চাহ গোটকা অলপ কিবা কিবি পৰঠা চৰঠা
উম, উম সেইটো হয় বাৰু।
সেনেকুৱা যদি দোকান এখন খোলোঁ।
বা
আমাৰ কিন্তু লোকচান নহ'ব কিন্তু।
অঁ সেইটো লোকচান নহয় বাৰু।
উম।
লাভটো হ'বই, লাভৰ
লাভ সেইটোয়েটো।
না কাৰণ হাই ৰোডৰ ওচৰত দোকান খুলিলে লাভেই হয়। আৰু এতিয়া ফ্লাই অভাৰটো হ'ল আমাৰ, আকৌ আমাৰ ঘৰৰ ফালে সোমাই যোৱা ৰাস্তাতে যদি এখন খুলিব পাৰো তেতিয়া ভালে হ'ব।
ভালেই হ'ব অ', সেইপিনে ব্ৰইলাৰ দোকান এখন খুলিলেও ভাল হ'ব।
অ' অ' খুলিব লাগিব খুলিব লাগিব উম উম।
কৌ মাথা মাৰি কিবা এটা মাথা মাৰি চলিব লাগিব আৰু।
অ' অ' চলিব লাগিব চলিব লাগিব।
উম বাকীতো মোৰ পথাৰলৈ যাব আছে, আবেলি পথ
উম ময়ো আমাৰ ধানৰ সেয়াই কৰি আছো নহয়? ধান এতিয়াহে আপোনাৰ উম উম আ আলি কাটিব লাগেগৈ সেয়া পথাৰত সেয়া কামো আছে দেউতাৰ লগত পথাৰো যাম।
অকণ লাগি ভাগি দিবা দেউতাও বয়সিয়াল হৈ গৈছে অকণ লাগি ভাগি দিবি আৰু, মইও লাগি ভাগি দিও মানে। বেয়াও লাগে ৰাতিপুৱা।
দিওঁ, দিওঁ, দিওঁ।
উঠি পেলাই যায় ৰাতিপুৱা তোৰ চাৰিটা বজাতে যাই হাল বাবলৈ। সেই মই
আ ময়ো সেই আমাৰ দেউতাৰ লগতে যাওঁ, মই সোনকালে উঠি আকৌ দৌৰিব যাওঁ। বাক ককাইয়েকৰ লগত লাগি থাকিব লাগে ন?
অকণ লাগি ভাগি দিওঁ আৰু।
উম, উম।
এতিয়া গাঁৱলীয়া পোৱালি কষ্ট কৰিবতো লাগিবই।
নালাগিব লাগিব সেইটো লাগিব বাৰু।
সেইকাৰণে অকণ লাগি ভাগি দিওঁ আৰু সেইটোৱেটো সেইকাৰণে ধান। ধান কাটিবৰ সময়ত অকণ লাগিলোঁ কেতিয়াবা ধান চান বিক্ৰী কৰিলে মোক মানে কিবা এটা দিয়ে আৰু।
অ এই মই বাৰু সেনেকৈ নোখোজো বাৰু নিজে দিয়ে বাৰু যি দিয়ে এই আমিতো আমি। উম উম উম তুমি যিমান দূৰ সেয়া কমেই হয় দেউতা সিহঁতৰ কাৰণে।
সেইটোৱেটো অ।
সেইকাৰণে বোলো আৰু উম সদায়নো কিমান দেউতাহঁতৰ পৰা খুজি থাকিব হয়নে।
অ।
কেতিয়াবা কেতিয়াবাটো নিজে নিজে কিবা এটা কাম কৰিব লাগিবই ন।
বাকী তোহতৰ ফালে পা পানীতো জোখৰ হৈছে চাগৈ।
পানী জোখৰ হৈছে বাঢ়েহে আৰু কেতিয়াবা সোমায়ে ঘৰত আৰু আম।
উম, যোৱাবাৰ আমাৰতো যোৱাবাৰ ধান ইমান ভাল নহ'লে মানে।
উম, উম, আমাৰো ইমান ভাল হোৱা নাই যোৱাবাৰ যোৱাবাৰ ওলপ ভাল হৈছে তাৰ আগৰবাৰ বেয়া হৈছিল ধান বাৰু।
অ, ' মানে যোৱাবাৰ আমাৰ হাতীটো হেৰী সময়ত। পকিবৰ সময়ত হাতীয়ে মানে নষ্ট কৰি দিলে।
অ, 'অ'। দে মই ভাত খাওঁ বোলো উম, উম, ভাতো খাওঁ বোলো উম, উম, ভাত খাওঁ দে।